হেল্ল'
কি কৰিছা
হেল্ল' হেল্ল'
কি কৰিছা বোলো
অ' মই লিখি আছোঁ তুমি
মই চোৱা খেদি মেলি আজৰি হৈ পেলাই আহি পেলাই কৰিছোঁহি আও
অ' ভাত খালা
কি লিখি আছা
মই আমাৰ কলেজৰ পা দিছে
অ'
উম
এচাইনমেণ্ট
অ' তোমাৰ হোৱাই নাই এছাইনমেণ্ট
উম
হেৰি কাইলৈ তুমিও নাহা দাদাহঁতৰ লগত
মই নেযাওঁ কাইলে মই জুলাইৰ মাজতহে যোৱা কথা আছে লগৰ এজনীৰ লগত
পাৰিলাহেঁতেন দেখুন আহিবলে
নাই এতিয়া আকৌ গ'লে মই তেতিয়া যাব নোৱাৰা হম যে
অ সেইটো হয় বাৰু
আৰু এতিয়া গ'লে তেনেকে ঘূৰা মেলাও নহয়
উম
লগৰজনী লগত গলে অকণ ঘূৰিব মেলিব পাম
অ হয় বাৰু
উম কিহেৰে খালা ভাত?
মই পটল, আলু আৰু দালি
তুমি?
মই মাংস আনিছিলোঁগে কালি।
অ
সেয়ায়ে
তাপা
হা?
তাপা আৰু বোলো
আৰু বাকী কলেজতো এতিয়া আৰম্ভ নহয়
অ নাই নহয় মোক অকমান আগতে চুনুৱে মেছেজ দিছিলে।
অ
তাৰপিছত তাই সেইদিনাখন তাই মাকেও ফোন কৰিছিল নহয় মোলে।
অ
এডমিছনৰ খবৰ দিবলে।
উম
তাৰপিছত, দৰঙৰ আকৌ হব যে দৰং কলেজত।
অ, অ।
সেই তেনেকে যেনিবা ঠিক হোৱা নাছিলে, কোনটো তাৰিখত হ'ব। তাপা আজি তাই আকৌ খবৰ দিছে ত্ৰিশ, একত্ৰিশ ত হ'ব বুলি।
জুলাই নে জুন?
জুলাই।
অ
দৰংৰ অ যাম চেষ্টা এটা চলাই চাম
উম উম
নাপালে আৱ যামগৈ আও
অ'। তুমি যে আচাৰ বনাইছিলাঁ।
অ', অ', মাংস আছাৰ।
অ',
প্ৰথম মাংসখিনি সিজাই লৈছোঁ।
অ'।
তাৰমানে অলপ সৰু টুকুৰা কৰি মেলি সিজাই লৈছোঁ। সিজাই লোৱাৰ পিছত, অ'অ'। মাংস খিনি সৰু সৰু টুকুৰা কৰি এৰুৱাই এৰুৱাই লৈছোঁ, মানে।
অ',
সি যোৱাৰ পিছত ছিঙিব পাম না, ছিঙি ছিঙি লৈছোঁ মানে।
অ', অ'।
তাৰপিছত, তেলত মই দিছোঁ ন নৰসিংহ। তাৰপিছত বাদামো দিয়ে তাৰমানে, বাদাম।
উম্।
তাৰপিছত, নহৰু সৰু সৰুকে কাটি।
অ'।
নহৰু, তাৰপিছত সেইখিনি ভাজি লৈছোঁ অলপমান।
অ'।
ভাজি লৈ পেলাই, তাতে মই মছলা দিছোঁ। এনেকে, আমাৰ যোনবিলাক নৰ্মেল মছলা খাওঁ, গৰম মছলা মচলা জিৰা, ধনিয়া সেইবিলাক।
উম্।
দি মেলি তাত, সেয়া অলপ টাইম ঠাণ্ডা হোৱাৰ পিছত
অ'।
মুঠতে মাংসখিনি দি, লৰাই দিছোঁ।
উম্।
অলপ দিনৰ পিছত, মানে লগতে খাব পাৰি আৰু। তাতে, ভিনেগাৰ দি দিলে যেনিবা বহুত দিন থাকে। এনেও, মাংস আচাৰটো বেছি দিন নালাগে ন', শেষ হ'বলে, খাইয়ে চবে।
তাকে।
ভিনেগাৰ নিদিলেও হয় আৰু তেতিয়া, যদি জল্দি খায়।
অ', চবে খাই ভাল পায়।
হা'
চবেই খায় ভাল পাইছে। উম্, আৰু কিবা আচাৰ বনাইছিলা ন'?
অ', চয়াবিন, চয়াবিনটো সেই একেই। চয়াবিনটো সিজাই, সৰু-সৰু টুকুৰাকে কাটি
উম্।
তাৰপিছত, সেইটো বাদাম দি, তেলত বাদাম দি। তাৰপিছত, এয়া নহৰু দি, মছলা দি পেলাই
টেঙা আচাৰ বিলাক বনোৱা নাই, ফল-মূলৰ?
টেঙা আচাৰ, বগৰীৰ বনাইছিলোঁ।
অ
আচাৰটো ভাল পাইছে বাৰু।
অ' অ'। কেনেকে বনাইছিলা?
বগৰী আচা।
অ'।
প্ৰথম মই গ'লোঁ তেলীয়া চুকলে
অহ।
তাচত তেলীয়া চুকত বগৰী পাৰিলোঁ।
অ' অ'।
একমোনা মান ধৰা।
অ
তাৰপিছত, সেয়া আনি শুকোৱালোঁ তিনদিনমান ৰ'দত।
উম
আৰু যেতিয়া অলপ অলপ শুকালে তেতিয়া অ' উম মি ঠাতেল উম জোখত আৰু যিমানখিনি বগৰী লওঁ তাৰ জোখত। মিলাই পেলাই কেৰাহীত দি অত উতলাই মানে গোন্ধ মিঠাতেলৰ গোন্ধটো যোৱালৈকে উতলালোঁ। উতলাই মেলি তাতে অ' তাতে কি কি? জিৰা, ধনিয়া, তেনেকে মছলা অলপ দি। নিমখ তেনেকে দি পেলাই সেইখিনি তেল ঠাণ্ডা হোৱাৰ পিছত বগৰীখিনিত দি দিলোঁ।
উম ওম
তাৰপিছত সেয়াত টেমাত ভৰাই দিলোঁ আও বগৰীখিনি মাজে মাজে ৰ'দত দিলো বেয়া নহ'ব টাইম এতিয়াও আছে বাও
উম তোমাৰ আচাৰ অকণ দি দি পঠিয়াবাচোন ময়ো টেষ্ট কৰি চাম তুমি কেনেকেনো বনাইছা।
অ মই দি পঠিয়াম বাৰু কোন, অ' কাইলে দাদাহঁত যাব নহয়।
অ
সিহঁতৰ হাতত।
আমিও ইয়াত অকল আচাৰৰ হেৰিয়াতে ভাত খাব পাৰোঁ আও
অ
ঘৰপা আহোতে লৈ আহো।
ভাল নবনে যে, খোৱা বোৱাবিলাক।
উম মোৰ জানানে মোৰ নিতিকেই। উম মোৰ লগত দুজনীমান আছে
উম
সোধা পোচা নাই আৰু ডাইৰেক্ট লৈ গৈ তাৰপিচত সেইদিনাখন মই অকমান মাহীহঁতৰ ঘৰৰপৰা আহিলোগে অ মায়ে দুদিন মানৰ আগত এই যে বিহুত দিছিলে যে ল'ৰা এটা হাতত
অ
এক বয়াম দি পঠিয়াইছিলে মই এতিয়া চাইচো, নায়ে নহয় একে তলত অকমান লাগি আছে। মইতো খোৱাই নাছিলোঁ তাপিছত মোৰ তেতিয়া খং উঠিলে হা মানে অকণ বেয়া লাগিলে আৰু, হয় নাই কোৱাচোন? এ তেতিয়া মই কলো, মোক নুশুধাকে মোৰ বস্তু কিয় লৈছা? তেতিয়াৰ পৰা যেনিবা ময়ে মোৰবা বেলেগকে বাল্টিং এটাও আছে তাৰ মানে এনেকুৱা। সাফৰ লগোৱা, সোমাই থব পাৰা। মই তাত- থৈছো আৰু, তেতিয়া পৰা কোনেও লোৱা নাই ন, এইবাৰ মানে এনেই মই কেতিয়াও নক- কওঁ হাঁ, কিন্তু জোখতকে বেছি হলেওতো বেয়া লাগে হয় নাই-
তোমাজে ভাবিব লাগে।
সেইটোৱে। আৰু ডাঙৰ বয়ামটোৰ পৰা, সেইটোৱে। সঁচাকে জানা লোকৰ কথা বুজি লাভ নাই।
উম'।
তাৰপিছত, মোৰ কি হৈছে? অকমানহে খাইছিলো বেছি খোৱা নাইতো বোলা।
উম'।
অকমান খালেই পোৰা খতম হৈ যায়গে।
ডাঙৰ বয়ামটো।
উম' সেইটোৱেটো।
আৰু মায়ে পুৰা আমাৰ মায়ো যে জানাই পুৰা ঠেলি ঠেলি সৰহকে দি পঠিয়াইছিলে।
হুওম?
পুৰা ঠেলি ঠেলি মানে।
অ' মানে যিমান ভৰাব পাৰে সিমান ভৰাইছে আৰু, উম'।
আছেনে?
উপায় নাই লোকৰ কথা বুজি নাপায় যে চবে।
সেইটোৱে কি ক'বা হোষ্টেলত আছো।
সেইটোৱে।
মই আজিকালি সেইকাৰণে ভাত চাতো অকলে খাব লৈছোঁ। ময় এইবাৰ মাঁহি হতৰ ঘৰৰপৰা অহা পা সোমবাৰৰ পা- ভাত চাতো মই অকলে খাব লৈছোঁ।
হয় সিহঁত-
এই সেইটোৱেটো, আছাৰৰ।
অঁ অঁ।
দেই কাহিনী আছে পিছত কম দিয়া। তাৰমানে কথা কলও বেয়া পায়।
অঁ'।
আৰু মানে সিহঁতৰ চব টাইমতে ঠেহ লাগি থাকে হাঁ- কিন্তু মানে আমাৰ যে কোন অকল ভাৱে হ'বলা সিহঁতক মানে অকল- যে মানে খং উঠে কিবা বেলেকৰ নো- ঠে, মানে সেহেঁতক চব- তোৰমতে একো কথাও কব নোৱাৰি, সিহঁত খং উঠি যাব। কিন্তু- বেলেগৰ কথা নাভাবে।
নিজৰ কথাটোত নহ'ব মানে, লোক কথাতো কৈ থাকিব পাৰে সিহঁতে।
উম' এতিয়া চোৱা মই মানুজনী নাই, তেনেহলে মোৰ বস্তু কিয় চুব লাগে ন?
সেইটো তুমি ধপাত কৰাটো বেলেগ।
উম' সেইটোৱে।
হ'ব দিয়া।
উম হ'ব